অ'! কি কৰি আছে বাইদেউ? শুনিছোঁ অ'! কি কৰি আছে?
বৰ কেইটাল মান আছিলে, ভাবিছোঁ তাকে, বৰষুণ দি আছিলে যে।
অ'! ব-বৰ ভাঙিছে?
বৰ ভাঙিছোঁ, অ'! বৰষুণ দি থকা দেখি, কাম নাই এতিয়া। কি কৰিম আৰু তাকে কৰিছোঁ।
তাকেহে, মইয়ো এ, এনেই বহি আছোঁ, ওচৰ এই দেওৰ এজন আছে, দেওৰজনৰ লগতে বহি কথা পাতি আছোঁ। সেই, কাষৰ মানুহ ঘৰত ভাত খাবলৈ মাতিছে। তাকে, কাম-বন নাই, বহি আছোঁ আৰু।
অ'! মোলৈ এতিয়া সেই, নবৌজনীয়ে ফোন কৰিছিলে বাৰু।
অ'!
তাৰপা, কৈছিলে সেই, তাঁতখন কালি সেৰি নহ'লে, ইয়ালৈকে লৈ আন, আমাৰ চালি তলতে চব লাগিম। তাৰপা মই বোলোঁ, সেই আপোনালোকৰ আকৌ ভাত খোৱা মানুহ, অ'!
অ'! আকৌ মানুহ-দুনুহ আহিলে আকৌ, অসুবিধাও হ'ব পাৰে।
বেয়াও পাব পাৰে।
মই বোলোঁ, আমাৰ বান্ধৱী কেইজনীৰ লগত মই পাতি চাওঁচোন।
অ' অ'! পাতি মেলি লওঁক। লৈ পেলাই কি কৰে, সেৰি কৰিব।
উম।
কথাটো জান মই মই আপোনাৰ হেৰি কি